হেল্ল' অ, হয়, হয় মই শুনি আছো, তুমি শুনিছানে?
অ, শুনিছো শুনিছো, কি কৰি আছা?
উম, মই তোমাৰ এই ভাতকেইটা খাই উঠি অকনমান আগফালেকে বহি আছিলো, তুমি কি কৰিছা?
অ, মইও তোমাৰ এই ভাতকেইটা খাই মেলি অকমান আগফালে আহি খোজকাঢ়ি আছিলো মানে, ভাত খাই ডাইৰেক্ট শুই দিবলে বেয়া যে। তাকে, তাকে তোমাৰ মানে অকমান মই অকমান খোজ কাঢ়ো মানে। সন্ধিয়া সময়ত ভাত চাত খোৱাৰ পিছত, বাকী ঠিকে আছা নহয়?
অ, কি ঠিকে আছো বাৰু অ, তোমাৰ কোৱাচোন?
অ, মোৰ আছো আও তোমাৰ, বাকী আজি গৰম কেনেকুৱা সেইফালে?
অ, গৰমটো আজি বাৰু আমাৰ ফালে ইমান এটা বেছি নহয় আগত কে আজি মানে অলপ বৰষুণো দি আছে।
আগতকে কম ন? ঠাণ্ডাটো হ'লেও আছে অলপ। অ, অ বাকী তোমাৰ খবৰটো শুনিলো ভাল লাগিলে বাৰু দেই।
হয় নেকি?
অঁ অঁ বাকি আ মানে তোমাৰ মোৰ মানে সেই লাইনটো যাব মন আছে মাৰ্চেণ্ট নেভি।
অঁ অঁ
বাকী তোমাৰ প্ৰিপেৰেচন খিনি কেনেকে হৈছিলে বা এতিয়া কেনেকুৱা লাগিছে কখন অনুভৱটো তাত? তোমাৰটো যিহেতু এতিয়া হেৰিটো হোৱাই নাই ন তাত যোৱাই নাই জইনিংটো? হলও ৱাচ অঁ হ'লেও কেনেকুৱা লাগিছে বা প্ৰিপেৰেচনখিনিত ত সফল হৈছে ইমানখিনি কষ্ট গতিকে কেনেকুৱা লাগিছে কোৱাচোন বাৰু।
অ হয় হয়, তোমাৰ এতিয়া ক'বলৈ গলে ভালেই লাগিছে বহুতখিনি, কাৰণ মোৰ মানে তোমাৰ সৰুৰ পৰাই এইটো সপোন আছিলে নেভিত যোৱা। এতিয়া এতিয়া যিহেতু অ যি সপোন আছিলে সপোনটো যেতিয়া পূৰণ হৈছে নিশ্চয় ভালেই লাগিব আৰু যথেষ্টখিনি আচলতে কষ্ট কৰিছিলো মই, তাৰ যি মানে এতিয়া ফলটো পাইছো বুলি মই ভাবিছো। কাৰন আচলতে এইটো মানে এটা অ এটা মানে ক'বলৈ গ'লে বহুত গুৰুত্ব পূৰ্ণ এটা চাকৰি, আমাৰ এ এখন দেশৰ যি এ দেশৰ যিটো মানে অ অৰ্থনৈতিক ব্যৱস্থাটো প্ৰায় এই মাৰ্চেণ্ট নেভিৰ ওপৰতে মানে ডিপেণ্ড কৰি থাকে। কাৰণ অ উম কাৰণ তোমাৰ এখন দেশ চলিবলৈ হ'লে মানে যিমানখিনি বস্তু এ মানে অনা নিয়া হৈ থাকে বেলেগ এখন দেশৰ পৰা সেই সকলোবোৰ কাম এ তাৰে প্ৰায় এইটটি নাইনটি পাৰ্চেন্ট মানে সেইখিনি কাম এ সেই মাৰ্চেণ্ট নেভিৰ যোগেদিয়ে মানে হৈ থাকে, সেই ক্ষেত্ৰতো আচলতে অ ক'বলৈ গ'লে সেই সেই ক্ষেত্ৰত মানে বহুত ভাল লাগিছে এতিয়া।
হয় হয় হয় নিশ্চিত ৰূপে নিশ্চিত ৰূপে আচলতে সেইখিনিয়ে কথাখিনি, গম পাইছা নাই?
হয় হয়।
এতিয়া তোমাৰ মই একচুৱেলি- সেই কথাটোৰ বিষয়ে বহুত গম পাওঁ মানে গম পাওঁ মানে ৰিচাৰ্চ কৰিছো মানে মাৰ্চ সেই কথা- কাৰণ, কি হয় গোটেই আমাৰ ভাৰতৰ বাণিজ্যয়ৰ ক্ষেত্ৰতো তোমাৰ হয় নে নহয়। তেলৰ অ তেলৰ মানে তোমাৰ ত তেলৰ- বাণিজ্যৰ কথাই হওক বা আমাৰ যোনটো বাণিজ্যিকা- অন্য দেশৰ সৈতে বস্তু ৰপ্তানিৰ ক্ষেত্ৰত হওক আমদানি আমদানিৰ ক্ষেত্ৰত হওক। সাগৰীয় সেই যোনটো- সাগৰীয় ব্যৱস্থাটো মাৰ্চেন নিভিয়েতো গোটেইটো আচলতে মূল ভূমিকাটো পালন কৰি থাকে।
হয় হয়।
বস্তুটো আচল ইমান সহজো নহয় আচলতে আচলতে বহুতৰ সেইটো- কোন যদিও কিন্তু তাৰো এটা কলা এটা মানে অধ্যায় আছে। মাৰচিন নিৱেও। হয়ে নহয় বাৰু মইতোতো দেখিছো বহুতৰ এতিয়া কিছুমানে নাৰচিন- সাগৰৰ মাজত জাহাজ খন উইথ ইউনিফৰ্মৰ সৈতে খুব ভাল দেখি এ তেনেকুৱাতো যোৱা- আচলতে ভূল কথা হ'ব মোৰ মতে- এতিয়ালৈকে আচলতে তাৰ গোটেই কথাখিনি আমি নাজানো বা গোটেই শেই- সেইখিনি নাজানো অকল বাহ্যিক বস্তুটো চাই আমি হেৰি কৰিব নালাগে আচলতে তাৰ মটিভটো চাব লাগে। চে গম পাইছা নাই এতিয়া এতিয়া মইয়ো তোমাৰ এইচ এচ মই পাছ কৰিছো-
হয় হয়।
তাৰ পিছতে মই ভাবিছো যাম বুলি মানে এই তেনেকুৱা এটা কৰ্চ- টা কৰিম বুলি ভাবিছো।
অঁ নিশ্চয় আহিব পাৰিব অঁ।
অঁ বাকি অ বাকী তুমি কিবা কাবা গাইডেন্ঞ্চ লৈছিলা নেকি টুৱেল পাছ কৰাৰ পিছত।
অঁ অঁ গাইডেন্ঞ্চ মানে তোমাৰ আহ লৈছিলো দেই মই তোমাৰ- গে ময় এজন দাদা আছিলে তেওঁ মানে তেওঁ বেছি দি- হোৱা নাই তোমাৰ আজি আহ- এক দেৰ বছৰ মান হৈছে তেওঁ চাকৰি পোৱা তেওঁ বৰ্তমান- এঁ কেডট কেটেগৰীটোত আছে এঁ তাৰপিছত- এ বৰ্তমান তেওঁৰ প্ৰমোচনো হব আৰু এ তেওঁ- তেওঁৱে মোক প্ৰথমতে সেই তাৰ বিষয়ে কৈছিল মানে তোমাৰ তোৰ- অঁ মানে মোৰ কি হৈছিল জানানাই তোমাৰ মোৰ সৰু সৰুৰ পৰা মানে অলপ মানে ডিফাৰেন- এ মানে চাকৰি বা কিছুমান কাম কৰা কৰিবলৈ মানে মোৰ চখ আছিল। এতিয়া মই সৰুতে ভাবিছিলো যে এ সকলোৱতো মানে ধৰা পুলিচ হয়। বা উকিল হওক বা ডক্তৰ হওক তেনেকুৱা কেটেগৰী বিলাকতে গৈ থাকে। এতিয়া কিন্তু মই সৰুৰ পৰাই মানে এঁ সৰুৰ পৰাই মানে কিছুমান এনেকুৱা সপোন আছিলে যে, এঁ মই তোমাৰ অলপ ডিফিকাল্ট টাইপৰ মানে য'ত এঁ মানে- যত মানে আমাৰ জীৱনটো মানে ভালদৰে উদযাপন কৰিব পাৰো আচলতে কবলৈ গ'লে। সে তেনেকুৱা কিছুমান সমপ্ৰট্যাহ‌। অঁ কিছুমান প্ৰত্যাহ্বানমূলক কিছুমান চাকৰি আছে মই আচলতে সেই তেনেকুৱা কাম বিলাক- কৰি আচলতে ভাল পাওঁ সেইকাৰণে মই যেতিয়া- অঁ মই যেতিয়া মানে সেইবিলাক কথা মই দাদাজনক কৈছিলো তেতিয়া সেই দাদাজনে মোক এনেকে চৈছ- কৰি দিছিলে যে, এনেকে টো চাকৰি এটা আছে এনেকে মাৰ্চেণ্ নভি বুলি কয় আৰু তাত চেলাৰিও ব- বহুত ভাল পায়, অ ভালদৰে পায় আৰু তাত মানে বহুত খিনিত এ বহুত খিনি প্ৰত্যাহ্বানো আছে আৰু জীৱনটো মানে বহুত তাত এ মানে ভালো হয়।
চেলেঞ্জিং মানে আচলতে হয় চেলিঞ্জিং একচুৱেলি কথাটো ক'লে
অ হয় হয়। উ অ
প্ৰত্যেক দিনে একোটা একোটা একোটা অভিযান আচলতে প্ৰত্যেক দিনে একো একোটা হ আচলতে এডভেঞ্চাৰ বুলি ক'ব লাগিব হয়নে নহয় বাৰু। আও অ ময়ো সেই বস্তুটোৰ প্ৰতি আচলতে বিশেষকৈ আকৃষ্ট মানে। তুমি যেনে ধৰণে সেইটো কথা ক'লা
উ উ সেয়া
অম সেই কথাটো আচলতে মোৰ খুব ভাল লাগে সেই কথাখিনি গতিকে মই আচলতে যিহেতু মোৰ হায় ছেকেণ্ডাৰীত পি চি বি আছি আ চৰি পি চি এম আছিলে।
অ অ হয়।
গতিকে মও সেই অপৰচুনিটিটো পাইছো আৰু এতিয়া ৰিজাল্টো দা নাই বাৰু হায়াৰ ছেকণ্ডেৰী ৰিজাল্টো দিয়াৰ পিছতে একচুৱেলি ফাইনেল কৰিম কি হয়।
অ অ তাকে তাকে তোমাৰ আৰু মাৰ্চেণ্ট এবিধ আহিবৰ কাৰণে তোমাৰ যি পি চি এম আছে পি চি এমতটো ছিক্সটি পাৰ্চেটো কম্পালচৰি হয় মানে মিনিমাম
অনলি অত অনলি তিটাত, তিনটা চাবজেক্টত ছিক্সটি পাৰ্চেণ্ট ন?
অ হয় হয়। বাকী তোমাৰ এনে আশা কৰা মতে কেনেকুৱা তোমাৰ আহিবনে ছিক্সটি পাৰ্চেট তিনিটা মিলাই?
আহিব আহিব মোৰ বাৰু প্ৰিপেৰেচন ইমান হেৰি হোৱা নাই বেয়া হোৱা নাছিলে বাৰু। আশা আছে আহিব বুলি সেইকাৰণে মানে অকমান মই আশা কৰি আছো কথাখিনি পঢ়া শুনাই। জল্ডি যিহেতু সেইটো লৈছিলো ন এতিয়া মই এটা কথা কি ভাব গম পোৱা নাই আজিকালি ল'ৰা-ছোৱালীবিলাকে এই পি চি এম, বি পি চি এম, পি চি বি লৈ নিট জে ডাবোলি এইবিলাকৰ কাৰণে যিমান দৌৰে একচুৱেলি এই যোনবিলাক আচলতে আনকমন আনকমন যিসমূহ ফেক্টৰ বা আন কমন যোনবিলাকাই মানে হেৰি আছে পথ আছে। সেইবিলাকলৈ একচুৱেলি যাব লাগে আৰ অ এব মানে এইটোও নকওঁ যে মাৰ্চেণ্ট লেভি লো-ছোৱালী খুব কম
হয় হয়। হয় হয়।
কিন্তু হ'লেজ হ'লেও তুমি এতিয়া মই মাৰ্চেণ নেভি যদিও কথাখিনি ইতা আকৌব দেৰিকে গম পাইছো বা মোৰ নিচিনাকে বহুত ল'ৰা-ছোৱালীয়ে দেৰিকে গম পাইছে। কিন্তু তাতো এতিয়া বহুত আছে ন ল'ৰা-ছোৱালী তুমি তেতিয়া তাত গ গম পাবা তাতো এতিয়া বহুত আ একচুৱেলি চব আজিকালি চব ফিল্ডতে মানুহ আছে, আমি গমহে নাপাওঁ একচুৱেলি হয়নে নহয় বাৰু। গতি- কে আ কথা কথাখিনি সেইখিনিয়ে মই চুজ কৰিছো সেইটো হিচাপত যথেষ্ট ভাল লাগে। হাই- কামটোৰ বিষয়ে এতিয়া কি হয় নাজানো যে সফল হ'ম নহ'ম নাজানো কিন্তু এটাই মটিভ আছে যে যিমানখিনি বাৰু নিজৰ ব্যস্ত দিম, ট্ৰাই কৰিম। গতিকে সেইকাৰণে মই বোলো সোধোঁ আৰু তোমাকো এটা অভিনন্দন যি জনাবলৈ পাই ভাল লাগিছে কথাখিনি গম পাইছোঁ। গতিকে সেইটোয়ে আৰু আৰু তুমি এতিয়া কি চাজেষ্ট কৰিবা যে ইয়াৰ পিছতে যদি মই কৰ্চটো লওঁ বা মাৰ্চেন্ট নেভিৰ কাৰণে ত' সেইখিনিতে কি চাজেষ্ট কৰিবা যাতে অ যোনখিনি ভুল খিনি নহ'ব কাৰণে মানে।
অ' হয় তোমাৰ অ তোমাৰ যিহেতু এতিয়া মানে তাত ড্ৰীম আছে যে তোমাৰ ম। মাৰ্চেন নেভিত এ যাবৰ কাৰণে এতিয়া মই। তোমাৰ যদি এনেকে এটা চেলেঞ্জিং লাইফ ষ্টাইল যদি তুমি বিচৰা। মই তেতিয়া নিশ্চয় চাজেষ্ট কৰিম যে তুমি মাৰ্চেন নেভিত আহা কাৰণ। মাৰ্চেন্ট নেভিত মানে সেই যি জীৱনটো এটা আচল বহুত চেলেঞ্জিং লাইফ বুলি ক'ব লাগিব। আৰু উম তাত তোমাৰ। অ' আৰু তোমাৰ পঢ়া শুনাৰ ক্ষেত্ৰত কিন্তু কোৱা নাই বহুতখিনি সতৰ্কতা তাত লাগিব। কাৰণ কিয়, আহ যিটো মাৰ্চেন্ট নেভিৰ যি চাকৰিটো। তাত কি হয় মানে বহুতো তোমাৰ এ দায়িত্ব পালন কৰিব লগা হয় মানে। সকলো- সকলো কেটেগৰীৰে মানে যি অফিচাৰ হওঁক। বা কেডেট হওক, বা কেপটেইন হওক সকলোৰে মানে এটা এ নিজৰ নিজৰ দায়িত্ব থাকে। আৰু সেই দায়িত্বসমূহ তোমাৰ মানে। দায়িত্বসমূহ তোমাৰ এ পালন কৰিব পৰাটো মানে এটা বহুত এ ডাঙৰ কথা। কাৰণ আৰু সেইবিলাকত তোমাৰ। অ' সেই ক্ষেত্ৰত তুমি মানে অলপ সতৰ্ক হ'ব লাগিব আৰু তাত বিশেষকৈ। অ' বিশেষকৈ মানে এটা বস্তুৰ প্ৰয়োজন হয় আমাৰ যিটো টিমৱৰ্ক। সেই টিমৱৰ্কটো মানে উ বহুত বেছি তাত প্ৰয়োজনীয় হয় কাৰণ। এ' যেতিয়া তুমি জাহাজ এখনত এ মানে। জাহাজ এখনত কেইজনমান লোকৰ সৈতে মানে। বেলেগ খন দেশলৈ যেতিয়া ট্ৰেভেল কৰিবা, তেতিয়া সেই ৰাস্তাটো তুমি। সকলোৰে পৰা দূৰত থাকিব লাগিব, এ' এখন দেশৰ পৰা হওক। বা, সকলো ধৰণৰ মানুহৰ পৰা তুমি দূৰত কেৱল এখন জাহাজৰ ভিতৰতে আৱদ্ধ হৈ। কেইজনমান মানুহৰ লগত। অ' কেইজনমান মানুহৰ লগতে থাকিব লাগিব আৰু সেই ক্ষেত্ৰত তুমি স সেই মানুহখিনিৰ লগত। কেনেদৰে তুমি মিলা প্ৰীতিৰে থাকিব পাৰা। বা, সেই মানে এটা টিম টিমৱৰ্ক যোনটো সেই স্কিলটো মানে। এটা বহুত প্ৰয়োজনীয় হয়, সেই ক্ষেত্ৰত আচলতে তোমাৰ। যি খেলা ধূলা হওক বা, উম তেনেধৰণৰ কিছুমান এ কামৰ মানে প্ৰয়োজন হয়। আৰু পঢ়া শুনাটো বিশষ কিন্তু প্ৰয়োজনীয় হব, বিশেষকৈ তোমাৰ এ য়ি। মাস্কৰ ওপৰত মানে তাত এ' মাৰ্ক্সটো ডিপেণ্ড কৰে যদিও। তোমাৰ যিটো নলেজ খিনি, সেই নলেজ খিনি বেছি তাত ডিপেণ্ড কৰে।
হয় হয় গম পাইছো, একচুৱেলি তুমি যিমান খিনি আচলতে এ তথ্য দিছা। বা, যিমান খিনি কথা কৈছা সেইখিনি আচলতে গোটেইখিনি মই অ অলপ। আগতিয়াকৈ গম পাইছো বাৰু তোমাল তোমাৰ পৰা এতিয়া জানিব পাৰিব যথেষ্ট সুখী হৈছে বা। বেছিকৈ জানিব পাৰিছো, কিন্তু আহ। মোৰ এইটো বিশ্বাস আছে যে, মই এই কথাখিনি, এই কামখিনি, যিমানখিনি ক'লা তুমি
হয়-হয়।
আহ, সেইখিনি নিয়াৰিকৈ কৰিব পাৰিম বা মনত সেইখিনি সাহস আছে।
হয়-হয়।
মই, ভালদৰে পালন কৰিম বুলি মোৰ বিশ্বাস আছে। গতিকে আশা কৰিছো, মোৰ এই যোনটো যাত্ৰাটো-যাত্ৰাটো সফল হ'ব বা মোৰ যোনটো। তিভ আছে মটিভটো ভাল হ'ব বুলি আশা কৰিছো। গতিকে, হ'লেও এইটোতো কব নোৱাৰো ন'। যে, হমে হ'বই বুলি সেইটোতো ডাইৰেক্ট, থিৰাং কে ক'ব নোৱাৰো। তথাপিতো আশা আছে, আহ, আশা আছে বা - এবাৰ নহ'লেও, দ্বিতীয়বাৰ হ'লেও পুনৰ ট্ৰাই কৰিম। অ ইমানখিনি অ গতি - গতিকে, মই তোমাক গোটেই তথ্যখিনি জানিবৰ কাৰণে আচলতে ফোন কৰিছিলো।
হয় হয়।
গতিকে ভাল লাগিলে দিয়া, নতুনকে জইন কৰিছা তাতে অভিনন্দন জনাইছো যোৱা - কেনেকুৱা লাগিলে, মাজে-মাজে ফোন কৰি থাকিবা। খবৰ খাতি লৈ থাকিবা। গতিকে দিয়া ৰাখিছো আক - আকৌ কিবাকিবি দৰকাৰ হ'লে, ফোন কৰিম দেই।
হয় হয়, নিশ্চয় কৰিবা কৰিবা।
বাৰু বাৰু, ৰাখিছোঁ দিয়া আজিলে।